হেলো!
অ' কি কইছা
এয়া আছু দিয়ক, আজৰি নাই নাই এ এবাৰ বনালোঁ আৰু এবাৰ বনাম আও আজৰি হৈছোঁ এতিয়া।
অহ'
এয়াহ গ'ল গ'ল গ'ল
ভিনি আহিলি।
তাকে এয়া বুলু আজই পিজই হৈ লৈ চাহ একাপ খাই আকৌ কামত লাগু
অহ'
উম। মই এয়া আজৰি হৈ আহিছোঁ আও। বনাব পা নাই বনাম হে।
অ' অ'
ছোৱালীজনী ইস্কুল গল যে। ওম গৰম ইস্কুল গল গে, এতিয়া বুলু দেৰিকে বনাম অলপ। নাই। আহি পোৱালে দেৰি হব যে দেৰিকে বনাই বোলোৱা তেতিয়া আহিলে খাও দুইজনী একেলগে,
অ আহ,
উ,
আতছা,
উ
এইকেইটা দিনত দেখো ওলাই কৰ'বাত যাবলৈ ভয়ে লাগে
উম ভয় লাগে।
ইমান গৰম পৰিছে তাকে ইমান গৰম হৈছে,
উম আজি তেওঁ বেছি ৰ'দ দিছে।
তাকে হেৰি যে এইকেইদিন বৰষুণ হৈয় থাকিল যে
উম!
আজি জি ৰ'দটোৱে একেবাৰে পুৰা মানে
কে টান লাগি গৈ তেওঁ বতাহতো অকণ মাৰি আছ যেনিবা
বতাহটো আছে ন? আম আমাৰ এইফালেও আছে বতাঁহ
উম।
হ'লেও গৰম তাপটোহে আহে।
তাপটোহে আহে, অ'।
উম।
বহুত তাপ উঠিছে একেবাৰে।
তাকে।
এই ঠাণ্ডাত থাকিলে আকৌ পতকে গৰম উঠি যায় যে। মানুহে সেইকাৰণে থাকিব নোৱায়ে নিচিনা আকৌ বেমাৰো হয়
বেমাৰো হব।
আমাৰ হেয়াই, এই সৰু জনীৰ সেইদিনাখন এনেকুৱাই হল। এদিন ৰদ দিলে। দিয়া পিছত এক একেবাৰে পিছদিনাখন আকৌ বৰষুণ হল, ঠাণ্ডা।
অ '।
তো ৰাতিৰপা পায়খানা, তিনিটা মান বজাপা এতিয়া আৰু মইতো অকলে থাকি
গৰম সোমাই গৈছে চাগে।
সোমাই গৈছে, পেটৰ বিষ, পাইখানা, এইপিনে জ্বৰ উঠিছে।
অ '।
মই বোলো গুচি আহা ঘৰলৈ, এতিয়া ডিউটিও আছে যাব লগে।
অ '।
নোকোৱা কেইটোন ছুটীলৈ আহিব নাই আ অ' গৈছে ডিউটিত ভাতি পেল লা।
অ'।
সিতি পেলাই ডিউটিত গৈ পেলাই তাত শুইহে আছে গৈ। কৈছে মা মই শুইহে আছো। ডিউটি কৰিবই পৰা নাই, মই বোলো মে হেৰিক ক' ইনচাৰ্জক ক আৰু। চুটি দিয়ক। দুদিন পেলাই গুচি আহ। আহিব নোৱাৰে আকৌ বাইক। গৈ পেলাই তাৰ সেয়া পৰা ডিউটিৰ পৰা তাৰ ৰুমলৈকে আহিব নোৱাৰা নিচিনা হল।
গাটো মানে ইমান বেয়া লাগিছে।
তাৰ পিছত সেয়া বেগ। গৈ পেলাই আকৌ ডিউটিৰ পৰা আনি আকৌ ৰুমত পোৱালেহি ৰুমৰ পৰা আহি দুয়োজনী আকৌ লৈ আহিছে।
অ'।
এতিয়া বুলো ওচৰতে বুলি সেয়া দূৰত হোৱা হতেন দিগদাৰ।
দিগদাৰ হ'ল হয় অ'।
উম।
কষ্ট হয় দিয়ক সিহঁতৰো ন
সস্তা হয় বহুত।
আকৌ ৰাতি টোপনিও ক্ষতি কৰিব লাগে। শুনোৱে ভাল হ'ল দিয়ক তাই দিনত। তাই হ'ল।
উম।
ন
উম নাইট ডিউটি হলে তিনদিন তিনদিন হয় নাইট ডিউটি। আমাৰ এইজনীয়ে। অ' য'তে বা ততে শুবই নোৱাৰে।
শুম।
শুম। যতে ততে। শুবই নোৱাৰে তাৰ লগৰ কেইজনী তাতে ফচ ফচাই টোপনি মাৰি থাকে আমাক শুব নোৱাৰে ৰাতিতটো বহি থাকিব। সিহতক শুৱ দিব।
অ'।
ডিউটি কৰি থাকিব।
অ' ডিউটি কৰাই ভাল।
অ'।
তাকে এতিয়া ঘৰ ঘৰ, পৰা গ'ল আহিছিল যে।
অ গ'ল। এ দুদিহে ছুটি দিলে ভাল পালে তেওঁ গাত ইমান ভাল। নহয় আও দুৰ্বল।
অ', বেয়াও লাগে ন তেনেকে পঠিয়াই দিবলে?
উম, মই যাবলৈ এতিয়া বোলো দু যাই ভাত পানী বনাই দিমগৈ, ইমান গৰমত ময়ো তেনেকে থাকিবগৈ নোৱাৰো।
অ'।
ৰুমৰ ভিতৰত থাকিব নোৱাৰো নহয় মই।
তাকেইতো।
মতে আহল বহলত, অ', এ, আহল বহলত থাকা হয়। গৰমত এতিয়া ঘৰত যেনিবা তেনে নাথাকো জানো
উম, তাত বেয়াও লাগিব।
তাত বেয়া লাগিব, নিপিন্ধিলেও নহ'ম। ব, এক অ', ওলাই কৰিহে মানুহ-দুনুহ চিনি নাপাও, ক'ত ওলাই
অ', সেয়ো এটা কথা।
উম, এ এতিয়া গৰম লাগিছে অকমান ওৱা বাহিৰতে বহোঁ। বতা আহে, চতা আহে তাত। তাত নোৱাৰিম ন?
উম।
গছনিও নাই সেইদখৰত তাই যিদখ
সেইকাৰণে গৰম বেছি পালে তাই।
পথাৰ গোট তেখন।
চত মানুহ নাই?
ওচৰত মানুহ হেয়া আও, অত এঘৰ তত এঘৰ, ভাগ হয় আৰু সেচব।
অ'।
তলত যেনিবা হেৰি থাকে এ গৃহস্থ মানুহ থাকে। ওপৰতো ভাৰা দিয়ে।
অহ।
আকৌ উ পথাৰ যে সেইখন, আগতে পথাৰ আহে এতিয়া ঘৰ বনাইছে হে সেয়া, অত এটা, তত এ সেনে তাত এটা আকৌ উৱা হেৰি মানত এটা এই দলিহঁতৰ ঘৰ মানত এটা
অহ
তল এ, এবিঘা দেবিঘা কে এনেকুৱা মাটি আঁতৰাত তায় ঘোৱা
উম হু তেনেকে,
শোৱা যদি চবে উপৰৰ ৰুম যদি তাৰ অকন কষ্ট হব
উম। উপৰত ৰুম উপৰত আৰু এখন চাদ আছে জেনিবা উপৰদ চাট খনত উথাবপাৰে নাই
অ'
পিছতু নপয়ে, ৰৈই আগৰতু নেপায় তাৰ মাজৰ ৰুম যে
অ' মাজৰ,
উমনা তৰম ইফালে ও নাপায় সিফালে ও তথাপিটো উম গৰম মই থাকিব নোৱাৰো
মাজনী বিল্ডিঙতে থাকে
উম
অ', তাইওতো বিল্ডিঙ ঘৰত থাকে।
মাজনী এতিয়া হেৰিত থাকে তাই আকৌ এতিয়া হুষ্টেল আহিল নহয় সেইটো কোৱা পৰা হেৰি হ'ল ভাগিব বোলে। তাৰ মানে, সেইটো কোৱাটাৰ যিটো কোৱাটাত আছিল সেইটো জি এম চি এইচৰ কোৱাটাৰ নাছিলে ইয়াত টি বি হস্পিতটেল খন যে বনাই
অহ, অহ, অহ।
সেখন আছিলে সেইখন বেলেগ এটা আণ্ডাৰত আছে। তাপিছত সেইকাৰণে এ হ'ল সে কোৱাটাৰ পৰা মানুহখিনি উলিয়াই দিলে। তাত বেলেগ মানুহৰ বি ব এতিয়া এইটো হেৰি টি বি হস্পি মানুহ তাৰ পিছত তাই এতিয়া হেৰিত আহিল, আকৌ হোষ্টেল আহিল।
তাৰ ৰুমৰ বস্তুবোৰ?
নাই, হোষ্টেলত যে, আহিল তাই।
হোষ্টেলত এটা ৰুম পাই জানো?
এ, হোষ্টেলত এতিয়া তাই দুটা ৰুম পাইছে। এ এনে এটা, এটা পায়, তাই আকৌ সেইটো মানে কোনো মানুহ নাথাকে যে, তাই দুটা লৈ লৈছে। উম, এতিয়া তলত আগতে ওপৰত আছিল, তিনতালা ওপৰত এতিয়া বোলে তলত একেবাৰে তলৰ হেয়িত
অ', আপুনি যোৱা নাই মানে?
উম, মই যোৱা নাইচোন তাই আহা পৰা।
গুৱাহাটীত যোৱা নাই দিয়ক আপুনি অলপ দিন চাগে ন?
নাই যোৱা।
অ', আপুনি দেখা যদি তাই আহাটো চাগে সেয়া অহাটো দিন হ'ল চাগে।
উম, আহা দিন হৈছে। মই যোৱাই নাই। সি তাত বা তাত থাকোঁতে গৈছিলোঁ, কেতিয়া গৈছিলা, আমাৰ ধুনুুৱে চাকৰি পোৱা দুদিন মানৰ আগতে গৈছিলোঁ নে পিছতে অ' নহয় আকৌ মই এপইন্টমেন্ট দিয়া
অ'।
আগদিন গৈ পেলাই তাত থাকা গৈ নাই।
অ' গুৱাহাটী। অ' গৈছিলোঁ তো।
পিছদিনা এপইন্টমেন্ট লৈছোঁ তাৰ পিছত ৰাতি থাকি আকৌ পিছদিনা আহিলোঁ, সে, তেতিয়া পৰা যোৱাই নাই।
অ'।
ৰ হৈ গ'ল চোন।
অ'।
তোমাৰ পোৱা এবছৰ হৈ গ'ল ন?
অ'।
এতিয়া বোলো এ গৰমৰ বন্ধতে যাওঁ নেকি এপাক আৰু।
অ', তেতিয়া ধুনু ছুটি থাকিব। উম।
ধুনু অ' থাকিব। আমাৰ তাই হে যাব নোৱাৰে আও। দুই এদিনৰ কাৰণে যাব পাওঁ। হলেও আও, দুইজনী একেলগে যাম বোলো ন, তাইও বন্ধ পাব। এই সেইবুলিয়েই আছোঁ।
অ'। তাকে। গৈ আহিব, তাইও ভাল লাগি মোৰ ৰুমটো চাই কৰি আহিলে গে।
উম।
অ', কেনেকে হেৰি কৰিছে আপুনিও চাই আহিবগৈ পাৰিব, ছোৱালী মানুহ নহয় জানোঁ?
উম, এতিয়া তাৰ লগতে ইনচাৰ্জ কেইজনী থাকে নহয়, ওচৰৰ ৰুম কেইটাতে ইন চাচ কিজনী থাকে এই বোৱা বোৱা মানুহকিজনী কৈছে ভালে পায় হেৰি নিচিনা আৰু
নিজৰ, নিজৰ লাগি
অ', ধৰি লোৱা আমাৰ ইয়াত থাকিলে যেনেকুৱা লাগে তাৰ ৰুমটোত থাকিলেয়ো বোলে তেনেকুৱা লাগে। ইনচাৰ্জ কিজনি কথা বতৰা পাতি থাক হে অহ, তাৰ পিছত আৰু এজনীয় পে বোলে মাকো থাকে। সেই মাক জনিও বহি লৈ পেলাই গোটেই সোপাই কথা পাতি থাকে যে, কৈছে নাই গাঁও গাঁওৱে লাগে সেইডখৰ বা কোৱাটাত আছো বুলি কিয় হেৰীয় অনুভৱ
অনুভৱ নহয় অহ।
উ বোলো ৰ' গৈ পেলাই চাবগৈ লাগিব।
নাই নহয় এবাৰ নিজে দেখি
উম, দেখি অহাৰ পিছত ভাল লাগে। না
অহ।
থাকি ভাল লাগিলে যাব মন যাই আগতে যিডাল ঘৰত আছিলে
আহ।
হ'ব দিয়া‌ ন।
অ, আহ।